আ অ শুনি আছো
শুভ ৰাতিপুৱা
শুভ ৰাতিপুৱা উঠিলা
উঠিলো উঠিলো আজি সোনকালেই উঠিলো
বাহ মই আকৌ আজি তোমাৰ আঠতাই বাজিলে
অ মই আজি উঠি এ গৰম যে ইমান তাপা সেই সাৰ পাই গ'লো তা- তাপা সেই এইটো কি বুলি কয় বিজুলীটো কাত খাই গল। বা অকমান খোজ কাঢ়িলো মুখ হাত ধুই। তাৰপিছতে আহি পেলাই এতিয়াই প্ৰকল্প দুটামান কৰি আছিলো।
উম প্ৰকল্প শেষেই হোৱাগে নাই মানে
নক'বা অশান্তি লাগি গৈছেগে কালি বিজুলী ন- নথকাকেই মানে কেনেকে কৰিছো।
উম
মম জ্বলাই পেলাই কৰিছোঁ আৰু।
অ তাতে তোমালোকৰ মানে পৰীক্ষা মানে চূড়ান্ত পৰীক্ষা পালেহি ন সেইটো কাৰণে বেছিকে অলপ এতিয়া চাপ দিবই আৰু
উম মানে বহুত দিছে আৰু কৈছো নহয়। একেখিনি বস্তুকে মানে। অকাই পকাই দি আছে আৰু অশান্তি লাগি গৈছেগে। চাহ তাহ খালানে।
অ অ খালো তুমি।
মই খালো খালো মাঁহতৰ ভালেই নহয়।
মাহঁতৰ ভালেই তুমি ঘৰত যোৱা নাই নহয়্ মই তোমাৰ পোন্ধৰ ষোল্ল ইমান মান তাৰিখতে যাম।
অ অ মই নগলো আৰু হেৰি। এ আকৌ যোৱা মানে এনেই এনেই পইচাবোৰ বহুত খৰচ হৈ যায় যে। আকৌ এইবোৰ প্ৰকল্পবোৰ। কৰিব আছে ঘৰত গলে মানে ইমান পঢ়া নহয়ে।
ফলে কৰিবও মন নাযায় পঢ়িবও মন নাযায় ন।
দে পৰীক্ষা কাৰণে অকমান পঢ়িও আছো। আৰু বেছি দিন নাইে নহয় অ তোমাৰ মাজত মাত্ৰ এমাহ মানহে।
এতিয়া পৰা পঢ়ি গ'লে তোমাৰ হৈ যাব আৰু নহয়বা তোমাৰ একেবাৰ শেষত পঢ়ি। কব স লৰা লই লাগে কুনতো পঢ়িম কুনতো নপহিম লাগে।
সেইটো কাৰণে বোলো নাযাওৱে আৰু এতিয়া।
উম।
তাপা হেৰি তাকে ফুৰিবলৈ যোৱা কথা আছিলে এতিয়া। পৰীক্ষাই পাবহি নেকি। এ মাজুলী যাম বুলি যে মই কৈছিলো মাজুলী। তাৰপিছতে এইবাৰ তেনেকে ওলাইছিলে দল এটা।
অহ।
এই পেহী লৰাটো দাদা।
অ।
তাপ আকৌ সেই তাৰ ককায়েক মই এনেকে যোৱা কথা আছিলে।
উম থকাকে যাবানে।
উম থাকিলো হেঁতেন দুদিন।
অহ।
তাপা আমাৰ এই পৰিয়ালো আছিলে যে। কিন্তু এতিয়া মোৰ ভাগত নহ'বগৈ চাগে মোৰ সেই মাজুলী যোৱা সপোনতটো এতিয়া সপোন হৈয়ে থাকে। থাকিব নেকি।
উম।
এয়া এবাৰ আৰু এবাৰ তেনেকে সুবিধা পাইছিলো যাবলৈ তাপা সেইবাৰত মই। মাহেকীয়া হৈ গলো এতিয়া সত্ৰ থাকে যে নাপায় যে।
অহ।
সেইবাৰ সেইটো কাৰণে যাব নাপালো এইবাৰ এতিয়া আকৌ পৰীক্ষাটো তুমি। মানে পৰীক্ষা পাবহিয়ে নে পৰীক্ষালৈ দুদিনমান থাকিবই নাজানো আৰু।
হুম।
অ শেষৰ ফালে যাম বুলি কৈছিলে সিহঁতি।
দুদিনমান নহবা পিছুৱাই দি পিনি পৰীক্ষা শেষ কৰি যাবা।
সিহতৰ আকৌ বন্ধতো এতিয়াহে পৰিছে আকৌ।
অ সেইটো হয় মানে তোমাৰ মিলিলে। সিহঁতৰ নিমিলে এনেকুৱা হৈছে মানে।
মোৰ নিমিলে তাকে মই কৈছো মো নহলে পূজালৈ ৰওঁ পূজাতহে যাও। কৈছে ইমান দিন নৰখোওঁ এনেকৈ বুলি কৈছে আৰু।
অ।
দেই সৰুটো দাদা বা আগতে গৈছে।
উম।
বাকী গিটা নাই যোৱা। যাবলৈ মন আছিলে মই পাল নামতে যাম ভাবি আছিলো। তাৰপা পাল নামত পাল নামত কিবা এটা অ আমাৰ আইতা আগতে যায় আইতা মানে এ মাৰ ভাগৰ সেই মাক মাকক কৈছো সেৰি ককা ভাগৰ মানে ভাইেক দুটা হেই মাজুলীত আছে। তাৰপিছত আইতা মানে একদম পালনাম যেতিয়া হয় তেতিয়া যায়েই তাৰাপা মোক একদম প্ৰতিবাৰতে নিয়াৰ কথা কয় কিন্তু কিবা অসুবিধা ওলায়ে নহয়।
তাকেহে
তাৰপিছত এবাৰ এবাৰো তেনেকে যাব ওলাইছিলো তাৰপা কিবা এটা অসুবিধা হৈ গল বা এতিয়া আকৌ এটা ঢুকালেই নহয়।
অহ
মামাহঁতো তেনেকে যাবলৈ কামৰ ব্যস্ততাত নোৱাৰাই হল আৰু সেইটো কাৰণে এতিয়া
মানে বাকী খিনি এতিয়া গ'লো প্ৰায় খিনি মানে ধৰ জেগাই ফুৰিছো কিন্তু মানে সেই মাজুলীহে যোৱা নাই।
মই মাজুলীত গৈছো বাৰু দে ৰাস চাবৰও কেইবাবাৰো গৈছো। পালনামতো গৈছো অ সত্ৰ চত্ৰ তোমাৰ গোটেইকেইখন ঘোঁৰা আছে মোৰ ভাল লাগে বহুত ভাল লাগে।
মাজুলী ৰাস বুলি কয় এইটো এটা বেলেগ মানে
তাকে মাজুলীখন তোমাৰ গোটেইখন গাও পৰিৱেশে তোমাৰ আমাৰ চহৰীয়া একো প্ৰভাৱ নাই নহয়।
অ সেইটোৱে আৰু এতিয়া আমাৰ ফালেতো সেই দলং বনাই আছে নহয় এতিয়া এতিয়া দলং হ'লে বাৰু চিন্তা নাই দেই।
তাকেহে
আমাৰ মানে বেছি সময় নালাগে আৰু
উম উম
কিন্তু মানে ভাবি আছিলো আৰু যাব পাম বুলি উ তাকে পিছ পৰে যাব লাগিব আও
যাবা
উ সঁচাকে আমাৰ অসমখনত ফুৰিব পৰা জেগা বহুত আছে
বহুত আছে বহুত আছে কিন্তু মানে কি আৰু মানুহে ইমান নাই নাই বুলি তেনেকে থাকোতে থাকোতে
মানুহেহে মানে অসমৰ বাহিৰত ফুৰিবলৈ যায়গে এতিয়া চোৱাচোন বিদেশী পৰ্যটক বিলাক কিমান আহিছে অসমলৈ মাজুলীলৈকে কিমান আহিছে দেখিছে নহয় গ্ৰামৰখনত
অ তাকেইতো
আকৌ কামাখ্যা মন্দিৰ দৰ্শন কৰিব আহিছে
আহিছে অ আৰু তোমাৰ চাবাচোন মাজুলী তোমাৰ মানে প্ৰত্যেক ঘৰ মানুহৰ বাৰীতে শাক পাচলি সেইবোৰ দেখা যায়।
অহ আহ পুৰা প্ৰাকৃতিক মানে প্ৰতিটো বস্তু আৰু নদী কাষৰ অ আৰু নদী কাষৰীয়া ন
অ
সেইটো কাৰণে মানে পৰিৱেশটো শান্ত শিষ্ট নীৰিবিলি অহ অ অ আমাৰ ইয়াতো পঢ়ি আছেহি বাৰু দেই আমাৰ বিদ্যালয়ত বহু খিনি সেই মাজুলীৰ পৰা আহি মানে ইয়াতে কোঠাতে থাকি লৈছে আৰু পঢ়িছে বাও সঁচাকে
ভাল লাগে অ
বহুত ভাল ভাল জেগা আছে আৰু মানে প্ৰতিটোৰ পৰা এটা নিদৰ্শন এখন মানে পোৱা যায়েই প্ৰতিখন ঠাইৰ পৰা হেৰিয়ত ধৰা এতিয়া শিৱসাগৰতো ধৰি লোৱাচোন কিমান বা ডিব্ৰুগড়ত হওক
উম আকৌ তোমাৰ অ আকৌ তোমাৰ এতিয়া ন নতুনকে বনাইচে যে বৰদোৱা যে
অ অ মই সেই ভাগলৈ যোৱা নাই বাৰু কিমান ধুনীয়াকে বনাইছে।
এনেকুৱা এটা যেন বনাব পাৰিবা আশা কৰিছিলানে
আকৌ এফালে মাধৱ দেৱ কলাক্ষেত্ৰ
আকৌ তোমাৰ গুৱাহাটীৰত শংকৰদেৱ কলাক্ষেত্ৰ আছেই।
অ আছে বালাজী মন্দিৰ দৌৰগোবিন্দ মন্দিৰ আহ কিমান কি কি আছে তাৰকা গৃহ
উম আকৌ বিজ্ঞানৰ সেইটো যেন সংৰক্ষণ
অ মানে বহুত আৰু প্ৰতিটোতে মানে চোৱাচোন এতিয়া শিৱসাগৰ বুলি ক'লে ধৰা আহ আহোমৰ দিনীয়া গোটেই নিদৰ্শন পোৱা যায় হয়নে। বিহু বাকৰি ম'হ যুঁজ তাৰ পৰা কৰি যুঁজ সেইবিলাক কিমান কি হয় তাৰপা ইফালে তেজপুৰ বুলি কলে তোমাৰ ঊষা অনিৰুদ্ধৰ কাহিনী দৰ্শন পোৱা যায় এইফালে তোমাৰ বৰদোৱা বুলি ক'লে শংকৰদেৱৰ। জন্মস্থান এফালে লখিমপুৰত মাধৱদেৱৰ জন্মস্থান।
উম আকৌ তোমাৰ মৃত্যুঞ্জয় মন্দিৰ।
অ নগাঁৱৰ
ধেৰ আছে উম সেইটোয়ে মানুহবিলাক কৈ যে নিজৰ ওচৰত থকাটো মূল্য নেথাকে থাকে বুলি সেই তেনেকুৱাই আছে আমাৰ অসমত থকাবোৰ মানে মূল্য থকা নথকা নিচিনা হৈছে
উ যায় ইমান পইচা খৰচ কৰি
উম
মানে যাওক যাবলৈ সেই হাক দিয়া নাই কিন্তু মানে অসমৰ ভিতৰত খিনিৰ আগত বুজ লৈ লওক চাই লক কাৰণ আমি যদি অসমত থাকি আমি অসমৰ ঠাইখিনি খিনি যদি আনক নেদেখাই যদি আমি বেলেগ মানে এই ৰাজ্যলে বা বেলেগ দেশলৈ যাওঁ তেতিয়া বেলেগ দেশৰ বা বেলেগ ৰাজ্যৰ মানুহে কেনেকে গম পাব
উম সে অ আমি নিজে উপস্থাপন কৰিব লাগিব ন বেলেগৰ আগত।
অ সেই নিদৰ্শনটো আমি নিজেও দাঙি ধৰিব লাগিব আৰু মানে বাৰে ৰহনীয়া বুলিয় এনেই অসমক কয়নে
কয় নো বিভিন্ন জাতি জনগোষ্ঠী আছে
উম কিস্তি সং
সংস্কৃতি অ চবৰে সংস্কৃতি বোৰ কেনেকুৱা ভাল লাগে দুৰ্গা পূজা তাৰপিছত তোমাৰ আকৌ নেপালী কিবা বিহু আকৌ মিচিঙৰ হেৰি আলি আাই আলি।
মেডাম মেফি আহোমসকলৰ। প্ৰতিটো ইয়াতে ছট পূজা বাথৌ পূজা, উম। কিমান কি কি পাতে?
সেইটোৱে।
অ', মুছলিমসকলৰ ঈদ।
ঈদ অ',
উম, আৰু প্ৰতিটো জনজাতিৰে চোৱা সাজ পাৰ বেলেগ। খাদ্যভাস বেলেগ, থকাৰ বাসস্থান বা ধৰণ কৰণ বেলেগ, তেওঁলোকৰ ধৰা সিটো জাতিয়ে সিটো জাতিৰ বিষয়ে জানিছে সিটো জাতিয়ে সিটো জাতিৰ বিষয়ে জানিছে। সেইটোৱে মানে একতাৰ মানে এনাজৰীডাল মানে বান্ধি ৰখা নাই জানো।
আকৌ তোমাৰ যেন, উম, নেপালী সকলে যে বনাই থাইলেন পিঠা এটা যে পিঠা এটা হেৰি জেলেপি ধৰণৰ আৰু সেইটো দেখিছা খাই পাইছ নে নাই?
মই নাই পোৱা।
নাই পোৱা মই পাইছো, ভাল লাগে মানে খাই।
অ', তেওঁলোকে এই চট পূজা নে কি কিবা পূজা ভা ভাগ হয়, অ', তাত এই পিঠা এবিধ যে বনাই যে অ', সে সেয়া খাইছো বাৰু সেইবাৰ। নেপালী সকলৰ নাই খোৱা মই।
এতিয়া আমি তোমাৰ পিঠা এনে বনাওঁ বুলি ক'লে বনাই থাকো কিন্তু নেপালীসকলে মানে সেই পিঠাবধ মানে সিহঁতৰ যেতিয়া বিশেষ এটা উৎসৱ আছে ন?
অ', অ', আকৌ যে এনেকে, এই চাউলে ফুট লয় যে।
অ', অ', উম, সেইটো সেইটো পূজা হলে লয়ে।
অ', লয় তেওঁলোকে। গতিকে মানে প্ৰত্যেকটো জাতিৰে মানে তেওঁলোকৰ সাজ পাৰ হওঁক বা খাদ্যভাস হওক মানে ভাল লাগে নিজৰ ভাল লাগে। আৰু তুমি চাবাচোন এ এতিয়া আমি ধৰা এ মানে এজন ধৰা তুমি দেউৰী এজন মিচিঙক গ'লে তেওঁ মানে ইমান ধুনীয়াকে অতিথি আপ্ৰায়ন কৰিব, বা তেনেকে ইজনে সিজন মানে কিমান ধুনীয়াকে তই মোৰ হেৰিয় নহয়। তই মোৰ সেয়ে এনেকে বুলি মানে সেইটো ভাৱ নাৰাখে মানে ভেদ ভাৱ নাৰাখে অ', মানে প্ৰত্যেককে মানে অতিথি আপ প্ৰায়নটো যেনেকে কৰে সিহঁতে তেনেকেই কৰে অ', আমাৰ সময়বিলাকৰ বিহু বহাগ বিহু মাঘ বিহু, কাতি বিহু, কিমান বিহুটো আহিলে। উচ্চ্বাস মানে।
মাঘৰ বিহু উৰুকাত- উৰুকাত চোৰ
চুৰ কৰাটো সেইটো আৰু চবতকে ওপৰত। মানে গৃহস্থ থাকিবই তাৰ ওপৰত যে গৃহস্থক ঘৰৰ পৰাই আলু
এবাৰ কি হল জানা নে নাই? অ', মানে ওচৰৰ মানুহ এঘৰ আমি মানে সৰু আছিলো আৰু এতিয়া চুৰ কৰি লৈ অমিতা চুৰ কৰিছিলো।
অ',
সেই মানুহ গৃহস্থ মানুহ ঘৰ মানে ওচৰতে আৰু এঘৰ মানুহ আছিলে। তাৰে মানে মানুহ গৰাকী চু হাতটো লৰ হয় মানে অকণমান, বস্তু চস্তু মানে এনে কৈ থাকে আৰু অমিতাতো আমি সন্ধিয়াতে টো কৰিলো কিন্তু পাছদিনা মানে গৃহস্থ ঘৰ এতিয়া যুনজনী হাত লৰ মানুহ আছিলে ন'
অ',
ধৰি মানে গোটেইখন কাজিয়া আৰু
অহ- ঔ আজিকালি সেইটো হৈ গৈছে আকৌ।
অহ, আকৌ মানে জোনজনী হাতলৰ বুলি কৈছো ন' সেই মানুহজনী তা জীয়েক দুজনীও আমাৰ আগতে চুৰ কৰিছে। কিন্তু মাকক নকলে আৰু কথাটো আমিও নকলো আৰু। সেই তাই বুলিয়ে ভাবি থাকিলে উম। উম আকৌ তোমাৰ হাঁহ, কুকুৰা চুৰ কৰা।
উম
চৌকা বুলি নহয় আৰু।
উম সেইটো আৰু আৰু বছৰৰ গৰম বন্ধ এবাৰ
উম সেইটো পৰম্পৰা বুলিয়ে ক'ব পাৰি আগৰ পৰা চলিয়ে আহিছে ন
উম সেইটোৱে ভাত বনাইছে নে
অহ অহ বনাই আছে
অহ তাকে বাৰু